হয় হয়
ভালে আছেনে আপুনি
মই ভালে আছো আপোনাৰ
মই ভালে আছো আশা কৰিছো স্বাস্থ্য নিৰ্বাহ কৰি আছো
হয় হয় নিশ্চয় নিশ্চয়
অঁ এটি নতুন বিষয়
হয়
যে অঁ এটা কথা ক আপুনি প্ৰথম কথা প্ৰথমতে কথাখিনি আৰম্ভ হোৱাৰ আগতে কেইটামান কথা উত্থাপন কৰিব বিচাৰিছো আপোনাৰ আগত অঁ আপুনি নিশ্চয় জীৱন কৰি
হয় হয়
প্ৰত্যেক কে
হয়-হয় নিশ্চয়।
সেই ক্ষেত্ৰত সেই
এটা কথা অৱশ্যে বুজিছেই যাতে ছাত্ৰ জীৱনত প্ৰয়োজন হোৱা যি সমূহ আজি পাঠ্যপুথিৰ যিখিনি
কন্টভাৰজি চলি থকা দেখা পোৱা যায়, কিছুমানে কিছু কিছু কিছুমানে কয়, এই ছাত্ৰ জীৱনত বা সেই জীৱনত যিমানখিনি হেৰি হয় সেইখিনি সেইখিনিয়ে যে আমাৰ ভৱিষ্যত জীৱনত সফলতাৰ কোনো মান নিৰ্ধাৰণ নকৰে। এনেকুৱা ধৰণৰ যিসমূহ কথা কয় আপুনি কি ভাবে যে
নম্বৰসমূহৰ প্ৰয়োজনীয় কিমান বা প্ৰভাৱ কিমান হয় আপোনাৰ ম অনুসৰি আপুনি যিহেতু আগত পাৰ গৈছে
আ
আচলতে এজন ছাত্ৰ হিচাপে আমাৰ আচলতে যিটো প্ৰথমৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা ক্লাছ টেনলৈকে দশম শ্ৰেণীলৈকে যিমান খিনি নম্বৰ আমি পাওঁ, এইটো আচলতে আমাৰ নিজৰ-নিজৰ এটা পৰীক্ষা হয়, নিজকে এটা লোৱা পৰীক্ষা বুলি
নিশ্চয়-নিশ্চয়,
কিন্তু আচলতে তাৰ পাছৰ, তাৰ পাছৰ যি মেট্ৰিক পৰীক্ষাৰ পাছৰ যিটো আহে, মানে যিটো পৰীক্ষা আহে, যিটো হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বুলি কয় আচলতে তাৰ মাৰ্কচটো আমাৰ মেটাৰ কৰে অলপ। কাৰণ সেই মাৰ্কচ আচলতে মানে কি হয়, যিটো আমাৰ মেট্ৰিক পৰীক্ষাৰ যিটো নম্বৰ, সেই নম্বৰটো আচলতে হয় আমাৰ এখন ভাল কলেজত এডমিশন ল'বৰ কাৰণে সেই মাৰ্কটোৰ আমাৰ প্ৰয়োজন হয়। কিন্তু যিটো আমাৰ হায়াৰ ছেকেণ্ডেৰীৰ যিটো নম্বৰ, সেই নম্বৰটো আচলতে আমাৰ ফিউচাৰ ডিচাইড কৰে সেই নম্বৰটোৱে। এতিয়া কোনোবা এটা কিবা এটা চাকৰি হওক কিবা হওক ক'ৰবাত কিবা এটা কাম কৰিবলৈ যাবলৈ গ'লে ক'ৰবাত চাকৰি কৰিবলৈ গ'লে, ক'ৰবাত ইণ্টাৰভিউ দিবলৈ গ'লে, আচলতে সেই মাৰ্ক তোৰ প্ৰয়োজনীয়তা আছে, আচলতে সেই যিটো মাৰ্কচ হয়, নম্বৰ হয় সেই নম্বৰটো আচলতে তেনেকুৱা কিছুমান ক্ষেত্ৰত প্ৰয়োজন হোৱা দেখা যায় কিন্তু, আচলতে সেই নম্বৰতকৈ আচলতে মানুহজনে কিমান শিকিলে সেই বস্তুটোৰ পৰা, সেই ইমান দিনে পঢ়ি, কিমান বুজিলে সেই-সেই কথাটো আচলতে দৰ আছে
হয়, অ এই কৰ আম আমি এই আপুনি যিটো এই কথাটো উল্লেখ কৰিলে অ সম্পূৰ্ণভাৱে সমৰ্থন কৰিছোঁ আৰু ই এটা বাস্তৱপক্ষৰ কথা আপুনি এটা প্ৰকৃত কথা এটাই ক'লে যিটো কথা আপুনি ক'লে যে মাৰ্ক-মাৰ্ক কথাটো কলে যে অ, প্ৰকৃততে মাৰ্কৰ যোনটো, মানে মাৰ্কৰ আমি যোনটো নম্বৰ সেইটো আমি এটা কনষ্টেণ্ট মানে আমি একেবাৰে ফিক্স বুলি ধৰিব নালাগে যে সেই মাৰ্ক টোৱে গোটেই জীৱনটোত গোটেই
হয় হয়।
এ যে কি যে পৰীক্ষা হিচাপত আমি পৰীক্ষা কৰি যোনটো মাৰ্ক পালোঁ সেই তটোহে আপুনি যোনটো কৈছে সেইটো। সেইটোহে একচুৱেলি মাৰ্কৰ অৰ্থটো হৈ গ'ল সেইটো। মাৰ্ক মানে গোটেই জীৱনৰ মাৰ্ক নহয়। একসুৱেলী পৰীক্ষাৰ মাৰ্ক মানে হৈছে এটা স্পেচিফিক। মাহ ভিতৰত নিজক কৰা পৰীক্ষাৰ মাৰটোত সেইটো কথা বুজাইছে ইয়াৰ উপৰি আপোনাৰ আৰু এটা কথা আমি যথেষ্ট ভাল পাইছোঁ যে সেই কথাটো আপুনি যোনটো ক'লে যে পৰীক্ষাৰ মাৰ্কতকৈ বেছিকৈ গুৰুত্ব দিয়া হয় আপুনি যোনখিনি ক'লে কিমান শিকিলে পঢ়ি বা লিখি কিমানখিনি শিকিলে কিমান বুজিলে সেই কথাখিনি ক'লে প্ৰকতে। সেইটো সেইটো হোৱা দেখা পোৱা যায় কাৰণ আপুনি এতিয়া এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী আপুনি দেখা পাব, য'ত যি ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা ধৰণৰ আছে যে তেখেতততো পৰীক্ষাতটোত নম্বৰটো যথেষ্ট লাভ কৰা দেখা পোৱা যায় কিন্তু বাস্তৱ ক্ষেত্ৰখনত আপুনি যদি াৰ তেখেতে মুখস্থ মানে কথাটো কৈছোঁ কিছুমান ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত দেখিছোঁ মুখস্থ বিদ্যালো তেখেতে এটা নিৰ্দিষ্ট উৎকৃষ্ট মানদণ্ডৰ মান পোৱা দেখা পোৱা যায় কিন্তু বাস্তৱ পক্ষত যেতিয়া সেইটো বাস্তৱ বিকতে যেতিয়া আহি পৰে তেতিয়া তেখেতৰ। কিন্তু কি হ দেখা পোৱা যায় অৱস্থা বেয়া হোৱা দেখা পোৱা যায় তাৰ প্ৰধান কাৰণটো হৈ গ'ল যে তাৰ প্ৰধান কাৰণটো হৈ গ'ল নম্বৰ ভিত্তিক নম্বৰ ভিত্তিত যোনটো শিক্ষা ব্যৱস্থ কথা কৈছোঁ। ক্ষাপটত দেখা পোৱা গৈছে আমি নম্বৰৰ কথা।
কথা প্ৰতি দু দেখা প
এঘা আমি আৰু আপুনি নম্বৰৰ যোনটো আপুনি পজিটিভৰ পজিটিভ ইম্পেক্টৰ কথা যোনটো কয় নম্বৰ সেইটো কথা সেইটো কথা আমি। দুই ধৰণে আমি যদি বিবেচনা কৰোঁ তেনেকুৱা ধৰণৰ হ'ব। যে এটা এটা পন্থাই কি কৰিব, এটা পন্থাই কেৱল এটা প্ৰ নম্বৰ ভিত্তিক এটা শিক্ষা ব্যৱস্থালৈ
নম্বৰে
তেখেতৰ কৰিব সেইটো কলোচনা কৰা হয়, আন হাতে আপুনি যোনটো কলে ন, পৰীক্ষাৰ ভিত্তি থা ক তাত নিৰ্দিস্ত সমাজতে পৰীক্ষা কৰাৰ পিছত জনে নাম কৰা নম্বৰৰ কথাটোক ক'লে। সেই এতিয়া সেই ক্ষেত্ৰত আমি সদায় পৰীক্ষাৰ ক্ষেত্ৰটোত গ'লে সদায় আমি আপোনাৰ যোনটো পন্থা, আপুনি যোনখিনি কথা কৈছে আমি গুৰুত্ব দিয়াটো উচিত মোৰ মতে। কাৰণ আ যেতিয়া দুই এটা নম্বৰৰ কাৰণে যেতিয়া ছাত্ৰ ছাত্ৰী এজনক যেতিয়া গোটেই জীৱনৰ যেতিয়া জীৱন মানে জীৱনত অসফল হ'ব বুলি যেতিয়া আমি ছাত্ৰজনক আ আমি নিৰাশ কৰা হয় তেখেতক ওপৰত যেতিয়া আমি খং কৰা হয়, সেই কথাখিনিয়ে ছাত্ৰজনক সম্পূৰ্ণৰূপে ভাঙি পেলাই, কাৰণ আমি এটা কেৱল এক এক দুই নম্বৰিয়া কাৰণে, আমি সেই ছাত্ৰজনক তেনেকৈ কৰাটো মোৰ বোধে উচিত নহয় উচিত নহয়, কাৰণ এটা পাঠ্যক্ৰমিক শিক কাৰণ তেখেত এটা অ তেখেত এটা পাঠ্যক্ৰমিক শিক্ষাৰ ভিতৰত আছে। তেখেতৰ বাস্তৱিক শিক্ষাখিনি তেখেতে আৰু বাস্তৱ জীৱনৰ প্ৰয়োগ কৰিবলগীয়া আৰু বহুত শিক শিক্ষা আছে। সেই ক্ষেত্ৰত আপুনি দেখা নাই তেখেতে কিমানখিনি জানে, কিমান কি নাজা সেই ক্ষেত্ৰত আ, মোৰ কেৱল কেইটামান নম্বৰ দেখি চা অ কিমানখিনি হিচাপে, আ নম্বৰে কিমানখিনি প্ৰভাৱ পেলায়। আকৌ চাব, এই উম তেনেকুৱা ধৰণৰ আপুনি যোনটো ক'লে যে, এয়া ক্লাছ টেনৰলৈকে যিমানখিনি আছে, সেই নম্বৰসমূহৰ কথা ক'লে, যে এখন কলেজত ভালকে এডমিশ্বন লবলে কলেজ এখনত ভালকৈ এডমিশ্বন লবলৈ যাওঁতেনে কথাটো এইটো হয়, যে আপুনি যোনটো নম্বৰলৈ যাওঁক সেই নম্বৰটোৱে আপোনাক কোৱালিফাই কৰিব। সেই ক্ষেত্ৰখিনিত আপুনি পৰীক্ষাত, কথাটো কৈছোঁ পৰীক্ষাৰ আমি যিহেতু পজিটিভ দিশটো লৈছোঁ গতিকে পৰীক্ষাত আমি আপুনি নিজৰ কষ্টৰে যোনটো উত্তীৰ্ণ হোৱাৰ পৰীক্ষাৰ কথা কৈছো। সেই ক্ষেত্ৰত আপোনাৰ সেই মানটো আপোনাৰ কষ্টই ক-কষ্টৰ মানটো হব। তাত যেতিয়া আপোনাৰ মানদণ্ডটো জোখা হ'ব তেতিয়া আপোনাৰ কষ্টৰ মানদণ্ড জোখা হয় প্ৰকৃততে চাবলৈ গ'লে, সেই কথাটো কৈছো। সেই ক্ষেত্ৰত নম্বৰ ভিত্তিক ক্ষেত্ৰখনত কোনো ধৰণৰ জামালা দেখা পোৱা নাযাই। সকলো পজিটিভ, মানে সকলো আ ইতিবাচক কোনে দেখা পোৱা যায় যে নম্বৰ আমি এটা নিৰ্দিষ্ট স্পেচিফিকভাৱে লওঁ কনছস্তেণ্ট হিচাপে নলওঁ, যে একেবাৰে ফিক্স হিচাপে নলওঁ। হা, ত' আমি সেই নম্বৰসমূহ দে কি আমি নিজৰ আমি, আমি েষ্ট কৰিব পাৰোঁ সেই কথাখিনি আৰু প্ৰকৃততে আচলতে সেই নম্বৰ ভিত্তিক পৰীক্ষাা পাঠদানৰ সেইটো তাৰ পৰাৰাই হৈছিলে কিন্তু আমাৰ সেই যোনটো বিশেষকৈ আমাৰ ৰাজ্যৰ বা ভাৰতবৰ্ষৰ মানুহসকল যিটো ধাৰণা সেই ধাৰণাটো প্ৰকৃততে এই ক্ষেত্ৰত সম্পূৰ্ণ অমিল দেখে। দেখা যায় যাৰ ফলস্বৰূপে আজি ষ্টুডেন্ট দুটা দুই এক নম্বৰৰ কাৰণে ষ্টুডেন্টৰ আজি কিন্তু চৰম পথ বচাও দেখা পোৱা গৈছে সেই ক্ষেত্ৰ খিনিত আপুনি কি ক'ব? সেই ক্ষেত্ৰ খিনি আমি কোনোবা খিনি ব্যৰ্থ হৈ হৈছে নেকি? আমি আমাৰ শিক্ষা পদ্ধতিৰ ক্ষেত্ৰত কোনোবা খিনি ব্যৰ্থ হৈছো নেকি ছাত্ৰ ছাত্ৰীয়ে এটা চৰম পত বাচি ল'বলগীয়া হৈছে বা হতাশ হোৱা দেখা পোৱা যায় মানসিক চাপত যোৱা হয়। সেইখিনি ক্ষেত্ৰত আমি কোনোবাখিনিত ব্যৰ্থ হৈছোঁ নেকি?
বলৈ গ'লে। তেনেকুৱা কিছুমান ক্ষেত্ৰত আমি নিশ্চয় ব্যৰ্থ হৈছো। কাৰণ। এতিয়া এজন ছাত্ৰই এটা। পৰীক্ষা দিওঁতে নিশ্চয় বহুত কষ্ট কৰি সেই পৰীক্ষাটোত কষ্টত পৰীক্ষা টো দিয়ে। আৰু দেখা যায় যে এতিয়া খুব বেছি। আটাতকৈ বেছি। এক এক দুই নম্বৰৰ কাৰণে ব্যৰ্থ হয়। আচলতে যদি শিক্ষাগুৰুজনে যদি ভাৱে যিহেতু সেইটো এটা জীৱনৰ এটা গুৰুত্বপূৰ্ণ পৰীক্ষা হয় এটা জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষাত সেই। এক নম্বৰ দুই নম্বৰটো আচলতে। শিক্ষকে কৰোঁ বুলিলে কনচিডাৰ কৰিব পাৰে এক দুইটো হয়তো বঢ়াই ও দিব পাৰে কিন্তু কি কৰে আজিকালি শিক্ষক শিক্ষয়িত্ৰীয়ে। কিছু মানে কি। সকলোৱে বুলি কোৱা নাই কিন্তু কিছুমানে কি কৰে নম্বৰ মানে এক কমিলেও সেইটো বঢ়াই নিদিয়ে সেইটো আচলতে দিব লাগে কাৰণ সেই নম্বৰটোৰ সৈতে এজন ছাত্ৰৰ জীৱনৰ কথা আছে হয়।
বহুত দেখা পোৱা যে দুই মাহ ক্ষেত্ৰত কোৱালিফিকেশ্যনৰ ক্ষেত্ৰতে হওঁক বা অনন্যা বিভিন্ন কাৰণৰ ক্ষেত্ৰত দুই দুই এক। নম্বৰ হোৱা দেখা পোৱা যায়। গোটেই বছৰটোৰ কষ্টখিনি। দুই এক নম্বৰৰ কাৰণে বিফল হোৱা দেখা পোৱা যায়। আৰু চবতকে হতাশা আৰু নিৰাশাৰ কথা। কি হৈ গ'ল। সেইটো মোৰ মতে আমাৰ ক্ষেত্ৰত সেইটোৱে হৈছে। দেখা পা যায় গতিকে আমি। কাৰণ এনেকুৱা এটা প্ৰৱচন আছে যে, দুই মিনিটৰ মূল্য সেইজনক সুধিবা, এক ছেকেণ্ডৰ মূল্য সেইজনক সুধিবা, যিজনে অ, দৌৰত এক ছেকেণ্ডৰ কাৰণে হাৰিছে, এক মিনিটৰ কাৰণে হালিছে। তেতিয়া গম পাব মিনিটৰ সময়ৰ মূল্যটো কিনে, ঠিক তেনেকৈ আমিও কৈছোঁ যে ছাত্ৰ জীৱনৰ ক্ষেত্ৰত কেৱল ছাত্ৰৰ দুখ, কেৱল অকল ছাত্ৰ‌জন নম্বৰটো বেলেগকে বুজি পাইছা।
অহ, বিশেষ ক্ষেত্ৰত কোনোবাখিনি নহয় কোনোবাখিনিৰ
মেণ্টেলিৰ ওপৰত নিৰ্ভৰ কৰে, যে ছাত্ৰজনক ইমানখিনি বছৰৰ-বছৰটো দুই-এক নম্বৰ দি দিলে, এক্সুৱেলি গোটেই অভাৰ-অল চাবলৈ গ'লে তেখেতৰ কোনো ধৰণৰ হা পানী হোৱা দেখা পোৱা নাযায়। অ, গতিকে সেই ক্ষেত্ৰতখিনিত কিয় আমি বিশ্লেষণ কৰিবলৈ গ'লে সেই ক্ষেত্ৰৰ কোনোবাখিনিত নহয় কোনোবাখিনিতো আমি সফল হোৱা দেখা পোৱা গৈছে। এতিয়া যি হওক নহওক যে নতুন আজিৰ ত ধ ইচছা আহ আশা কৰো কি এইসমূহ আমাৰ আ বহু অশুদ্ধ ধাৰণা আছে বা আমাৰ যিসমূহ আমাৰ বিফলতা সেইসমূহ দূৰ কৰি যাতে নতুন হয় এটা শুদ্ধ আৰু স্পষ্ট ৰূপৰে আমাৰ নতুনকৈ- শিক্ষা নীতিসমূহ প্ৰচলন কৰিব আৰু ছাত্ৰ-ছাত্ৰীসকল ভৱিষ্যত দিশত উজ্জ্বল হোৱাত সহায় কৰিম আশা কৰিছোঁ। লগতে আমি আমাৰ মাজৰ আহ কথোপকথন খিনি আজি কিমান খিনি গভীৰলৈ গ'লোঁ গম নাপালো, যদিও ইমানখিনি গভীৰলৈ হ'ল তাৰ মানখিনি জুখিব পৰা নাই, প্ৰকৃততে, গতিকে আপোনাৰ পৰা আজি শেষত মই এটা ৰিভিউ বিচাৰিছোঁ যে কেনেকুৱা পালে?
হয়-হয় আজি ভাল লাগিলে বহুত ভাল লাগিলে, বাৰ্তালাপৰ পৰা বহুত নজনা কথা জনিবও পাৰিলো। আৰু আশা কৰোঁ যে, আগলৈ আকৌ এনেদৰে বাৰ্তালাপ কৰিব পাৰো। হয়
পাম আশা কৰিছো, আপুনিও ভালে থাকক ময়ো ভালে থাকোঁ। সুস্বাস্থ্য সুখ কৰি বসবাস অ। ধন্যবাদ আজিলৈ ৰাখিছো, অঁ শুভৰাত্ৰি